হেল্ল',
অ, ভালনে?
অ, ভাল- ভাল তোমাৰ ভালনে?
অ, ভাল কি কৰি আছা?
এ মই ইনেহে আছিলো এ সিদিনাখনে গোটৰ মিটিং হৈ গ'ল পচি দিং লিখা। তাত আছিলোঁ।
অ',
তাৰাপা এই পচিডিংখন লিখি পেলাই এনে পই আছিলো তাৰপা বোলো হেই শুবলৈ লৈছিলো আৰু অকমান বোলো শু।
অ, ভাত খালা?
অ, ভাত খালো -খালো তুমি খালানে?
খালো -খালো কিহে খালা?
ভাল হেই উম, মচুৰ দালি বনালো তাৰ পা ভাত কেৰেলা আলুৱে ভাজিলোঁ আৰু সেয়াই। তুমি কিহে খালা?
মই মাংস।
অ', অ',
এই কালি মানে মাংস আনিছিলে মাহত লভ হেৰিঅলে গৈছিলে।
অ',
তাৰ পিছত এ ৰাতি নাখালোঁ সোনকালে খাই বৈ শুলো মাহত আহি পাও দেৰি হয় সেইকাৰণে হেই ৰাতিপুৱা খালো বনালে মাই বনাই মেলি থই গ'ল।
উম, মায়ে দেউতাই গৈছিনে ভাইটিও গৈছিলে?
মায়ে, দেউতাইহে গৈছিলে ভণ্টিৰ ওচৰলে গৈছিলে চলা -চলে।
অ', অ', অ', অ', তাৰপা আহি হেই এইটো কি এতিয়া মা অফিচলে গ'লনে?
অ, মা অফিচলে গ'ল আজি মই সেই লগৰ ছোৱালী এজনীক তালেহে গৈছিলোঁ।
কেতিয়া আহিলা?
মই সেই কালি।
কালি আহিলা?
কালি আহিলো অ।
অ', অ', ত এতিয়া দেউেতা ঘৰতে আছে নে?
দেউতাও দেতাই লই আছে মাকে মা পঞ্চায়তলৈ গৈছে আজি সোনকালে আহিবগে। বৰষুণ দি আছিলে আকৌ যোৱা সময়ত।
অঁ অঁ অ অ। অ অ ভাইটি।
ভাইটি টিভি চাই আছে মোহা ডিউটি গল নে।
মোহা ডিউটিলৈ গল অঁ তাৰপৰা এই হেৰি ভন- টি মো মামাকক ঘলে গ'ল।
অ মমাইক ঘৰলে গ'ল তাত বাৰু নাচিবলৈ শিকিছে নেকি বাৰু তাত।
এ এইবোৰ কিবা কিবি মাহীয়েকেইজনীয়ে শিকাই আছে নে কি কৰি আছে সিহঁতেহে জানে আৰু।
অহ অ। তাত ভাল পাইছে তাত চাগি এ লগ পাই যে।
এ লগ পাই যে অ মামাক ঘৰ লৰা ছোৱালী কেইটা পাই আউ। পুৰা এনি টাইম ভিতৰ সোমাবলৈ দৰকাৰ নাই ঘূৰিয়ে। ফুৰিবলে পাই যে অঁ। সেইকাৰণে মানে তাত থাকি ভাল পায়।
নামঘৰলে নগলা।
নামঘৰলৈ যোৱা নাই কাইলেহে যাম আজি সেই। এ আমাক এনেই- কাইলৈকে মাতিছিলে বাৰু তাৰাপৰা এতিয়া ভাওনা চাবলৈ মানুহবকে লগ ধৰি আছে। এ বেয়া লাগে তেনেকে যাবলৈ এনেই মানে মত- মতাকে কাইলৈ মাতিছে।
অঁ।
সেইকাৰণে শ।
আমিও আমাৰো তেনেকে মানে। সেই নকয় যে সেইকাৰণে কাইলৈকে ৰাতিকে যাম চাগে।
অঁ অঁ
আমাৰ হ'লেও পইচা চইচা দিয়ে মানে প্ৰতিবাৰে দিয়ে যে
অঁ অঁ
উম মাতিব লাগে নিয়ম মতে।
অ চান্দা দি দিয়াৰ পিছতো নাই মতা ন।
নাই মতা অঁ।
উম। তাকেহে। তাৰাপাহেই এইটো কি অঁ ভাত খালো আইতাৰ ঘৰতে আছে নে।
আইতা ঘৰতে আছে মোৰ সেই লগৰ তাৰো। তাহাঁতৰ নাম গলো যে সিহঁতৰ তাতো মানে হেৰি আছিলে বৰসবাহ ভাওনা আছিলে। তাৰপিছত তাই চাবলে নাপালে নোৱাৰা হৈ থাকিলে সেইদিনা
অঁ তাই নোৱাৰে।
নোৱাৰোৱা হৈ থাকিলা চ মই বোলো- বল আমাৰ তালৈকে চামগে আমাৰ তালৈকে সেইকাৰণে তাই মোৰ লগতে আহিলে।
অ তাইও এতিয়া তোমালোকৰ ঘতে আছে
তাইও আছে অঁ, সিহঁত তাত ননেটৱৰ্ক নাপায় আকৌ ঘৰত অকণো নেটৱৰ্ক নাপায়।
অঁ অঁ অঁ অঁ
উম
অঁ তাৰাপা হেৰি নহয় এইটো কি? উম কিবা এটা কম বুলি ভাবিছিলো অ তুমি মামা ঘৰলৈ যোৱা নাই?
মামাহালে যোৱা নাই মাজতে গৈ থাকি আহিছিলোগে হে সেৰিহঁত- মাহী ছোৱালীহঁত অহা কথা আছিলে মা মামা ছোৱালীয়ে মাহী ছোৱালীয়ে-
অঁ
তাই বোলে আহিব মামাবোৰ গৈছে মানে মাহী ঘৰলে।
অ', অ'
মামাকৰ লগত অহা কথা আছে তাৰপিছত এতিয়া কি হয় জানো। সি মোৰও সিহঁতৰ হলে যাব লাগিছিলে মাহী ঘৰলে।
তাকেহে এদিন যা যাবা নেকি ময়ো যাম।
অ সঁচাকে যাবা?
অ' ওলাবা এদিন।
এদিন গৈ থাকি আহিম গে নহ'লে গাড়ীতে যাম।
বেছি দিনকে নহয় এই গৰম বন্ধতে যাম ৰবা মই মামাৰ ঘৰ পৰা আহিল লও দুইজনী যাম তুমি অকলে নাযাবা।
হ'ব আমি দুইজনী যাম স্কুটি লৈ যাব পাৰি আকৌ।
এই বহুত দূৰ কেলে কঁকাল বিষাব।
তাকে গাড়ীতে গুচি যাম গম পাইছা।
অ' গাড়ীতে যাম মানে স্কুটি লৈ গ'লে কঁকাল বিষাই যাবগৈ ইমান দুৰ।
তুমি সেই মামাহৰ পৰা আহিল লোৱা আগে মই যাম তেতিয়া মোৰ মামা ঘৰত এদিন থাকি আহিবগে লাগিব ইহঁতৰ সেই বন্ধ দিয়াই নাই নহয় পৰীক্ষা চলি আছে।
উম, উম, অ' ইহঁতৰ বন্ধ দিয়াই নাই?
ইহঁতক বন্ধ নিদিয়ে এতিয়া দুদিন দচ দিন মান দিয়ে বন্ধ সিমানেই।
অ', তাকেহে সেই এইটো কিয় আহিবা আকৌ এপাক এফালে।
যাম অ যাব লাগিব।
অ', না ভণ্টি এতিয়া ঘৰলে নাহে নি?
তাই সেই প্ৰেক্টিচ আছে যে তাই নাহে আৰু সেইকাৰণে দুদিনমান প্ৰেক্টিচ কৰিবহি। তাত নতুন ফিল্ডখনত কৰাই আছে সিহঁতক প্ৰেক্টিচ।
অ', অ', তাপা তুমি সিদনা চিনেমা চাবলৈ গলা?
সিদিনা চিনেমা চালোগে অ' ভাল লাগিলে দেখোন চাই।
ই সেইদিনা আমিও গলো নহয় আমি ঘৰৰ পা যোৱালে আপোনাৰ আঠটা তিনি হৈছে দেই।
অ'
তাৰ পৰা গ'লো গৈ পেলাই যাবলৈ মন নাই যোৱা দেৰি হৈ যে তাৰপা যে হেৰি ভন্টিক কৈ থলো আমি খামগে কিবা এটা বুলি।
যাই একেবাৰে নুশুন নুশুনে কিবা এটা খাবলে যাব মানে।
অ।
তাতে খাবলৈ যাব তাৰাপা ইফালি সটা ব উম মহা আহি পালে চাৰে সাতটা বাজিয়ে গ'ল তাৰপা মহাই আহি পেলাই বোলে নহয় আমি এই জেঠাই হঁতৰ সোমাই যামগে জেঠাই হঁতৰ বা উম যে পলাই গল।
অ।
তাতে সোমাই খবৰ এটা লম। লৈ পেলাই হেৰি উম তালে যামগে। কিবা এটা খাম দিয়া অ' তাৰ পথাহতৰ ঘৰত সোমালোঁ। জেঠাইহঁতৰ ঘৰত ভাত খাবলৈ কোৱা বুলি মহায়ে লগৰ লৰা এটা আগত ভাত খাবলৈ মাতিচে বুলি কলে। লগৰ লৰা এটা ঘৰত ভাত খাবলৈ মাইতচ্ছা।
আনিছে চাগে জেঠাই কি কৈছে কিবা কৈছে নে।
নাই কোৱা বেলেগ আও এ
অ' কি কৈছে জানা নাই এজনীয়ে এজনীয়ে সেই। বৈ উলিয়াইছেগে মাকেহে বোলে মাৰিলে সেইদিনা।
অ বোকা চোকা হেনো লুটুৰি ফুটুৰি হৈ গৈছে।
নাজানো তাই এবাৰ সেইবোৰ কথা ক'ব লাগে নে নিজৰ মাকজনী বদনাম দিবগে লাগে নে বাৰু।
উম।
তেনেকে কৈছে বোলে উম নাই কৰা।
অ।
ইমান হেৰি কৰোৱা পাচত, তাৰ পিছত চালাগে নাই চিনেমা।
অ আহ এই চিনেমা নাচালো নহয় তাৰপা। গৈ পেলাই তাতে কিবা কিবি কিনিলো, হুলেছো- চেৰি এটা কিনিলো তাৰ পৰা চোলা। কিনিলো হা।
চিনেমা কত চলাগে।
চিনেমা নাচালোয়ে তালৈকে গলো। চিনেমা নাচালোঁ তাপৰা। তোমাৰ তাতে বজাৰ কৰিলো এ মহাভাগৰ পেন। অ চোলা মূলে এটা তাৰ পৰা আকৌ ভন্টিলে তেনেকে কি- আহ নহয় ষ্টাইল বজাৰলৈ নগ'লগৈ ভাকি বজাৰ দোকান বন্ধক। কৰিছে মানে আৰু তাৰ পিছতে এনেকে কিবা কিবি। কিনি মেলি পেলাই হে আহি পেলাই আও। ভিতৰতে ভাত কেইটা খালো আৰু ভাত নহয় আৰু। হেৰি মাই মানে ভণ্টি এ কাৰালে। মম' খালে মই চিকেন হেৰি চাওমিন খালো। তাৰাপা আকৌ হেৰি উ মুহাই বিৰিয়ানী খালে।
অঁ ভালে।
ত তিনিওটা খাই মেলি আহি ঘৰত চাৰে পাঁচটাত পাইছোঁ সি।
ন আমাৰ লগতে তোমালোক যাব পাৰা। আমিও চোৱা কথা নাছিলে নহয়। এ চাবলৈ ভালেই হৈছে বেয়া হোৱা নাই আমি চাম বুলি ভবা নাছিলোঁ পটককে দিনত বোলো টিকেট আছে নে চোৱাচোন।
উম।
তেনেকে কৰিলে আৰু তাৰপাছত চালোগে আও।
এ আমি হেৰি নেচাও বুলিহে নেচালুংগে এ নেচ- চাও তেতিয়া যাহ খাওঁগে বোলো সেইটো কোৱাছে - উম, সাতশ মান টকা খালো হত আও। হেঁ।
অঁ।
গৈ পেলাই সাতশ মান টকা খালো তাৰ পৰা বজাৰ কৰিলে। পুন্ধৰসহ মান টকা বজাৰ কৰি পেলাই বুলি আহিব আৰু এতিয়া মোৰহাই কবালে আকৌ যাওঁ বুলি কলে কৈ সিদিনাখন এনেগৈ খাঁছিলি গে নহয়।
মূহাৰ চাবলৈ খুব মন আছিলে মোৰ আগতে কৈ আছিলে।
অ', মুহাৰ চাবলৈ মন আছিলে। এ মুহা এ মূহ হলত সোমুৱা লগে-লগে মূোৰতো ঘূৰোৱা-ঘূৰোৱা লাগে।
এ এইজনী।
এই কান মুৰবোৰ কিবা এটা লাগে মানে গুম-গুমকে লাগে দেখোন।
তাত মানে পুৰা হেৰি এ চি লাগি থাকে যে।
মোক সেইকাৰণে মানে ভাল নাপাওঁ আৰু গুম-গুমাই থাকে। আৰু বিশেষ তে এইটো ভালকৈ হেৰিয়তো বেছি সৰু যে সেইটো আৰু বেয়া। সেইটোয়ে মোৰ বেছিএ মানে
সেইটো কাৰণে মোক বেছি হেৰি কৰি পেলালে সেইডাল হলে।
অ', নাৰায়ণপুৰৰ দলত যে চাবই নোৱাই।
তাৰপিছত সেই তোমালোকো সেইদিনাই গলা না তোমাল সেইদিনা খুব বৰষুণ দিছে নহয়। কোনো আ মানে ডাঙৰকে আৰম্ভ
আমি এঘাৰটা লৈকে চালোঁ নহয় দেই।
উম
তাৰ পিছত আৰু ওলাই আহিছোঁ আৰু দবা পিটা বৰষুণত হলটোৰ ভিতৰতে সোমাই আছোঁ আও।
উম
তাৰপিছত তিনিজনে ওলাই আহিলোঁ আও।
তাকেহে আমিও সেই ঘৰ পাইছোঁ সি পোৰা দবা খুনা বৰষুণ।
অ, আমি তাতে ফছিলো বৰষুণতে।
উম
ঠিক আছে দিয়া তেতিয়াহ'লে, কাইলে লগ পাম ভাওনাত।
অ', অ', অ', ঠিক আছে হ'ব দিয়া, উম, উম।